অঁ! কি কৰিছে?
এইয়া এ এনেই বৰ ৰ'দ দিছে আজি অকনমান এই ভিতৰতে ফেন খন লগাই পৰি আছোঁ।
অ! অ! আজি আহিব ছোন মই মানুহখিনি গোটালো মই খবৰ- খাটি দিলো আজি বৰগীতৰ মানে কৰ্মশালা এটা পাতিছো তা আহ ল'ৰা-ছোৱালীখিনিক মানে কুৰাছ হিচাপে শিকাম। বোৱাৰীখিনিকো শিকাম। এতিয়া আপুনি আজি অকণমান আহিব চোন অকমান লাগি দিব আপুনিতো অকণমান পাৰেই। আপুনি দিহানাম খিনি শিকাব। বোৱাৰী খিনিক। মই লৰা-ছোৱালীখিনিক বৰগীত শিকাম। আপুনি আহিব চোন
অঁ! অঁ। তোমালোক এতিয়া আজৰি হ'লা নেকি? দুপৰীয়া খোৱা-বোৱা কৰি আজৰি?
অ আজৰি-আজৰি এতিয়া এই উম সময় হ'ল নহয়। এতিয়া লৰা-ছোৱালী খিনি মানে আহিছে্ তাৰপৰা বোৱাৰীখিনিও আহিছে আপুনি অকমান এতিয়া আহিব।
মই মানে অকলে নোৱাৰো যেন।
অঁ!
তাৰপৰা এতিয়া বন্ধতে পাৰিম আৰু এইবিলাক নহ'লে ক'ত পাৰিম, বন্ধতে বুলি এইবিলাক শিকাই মেলি লওঁ।
অ! তুমি এইবাৰ আমৰ আচাৰ বনালা নে নাই?
উউউ। আমৰ আচাৰ বনালো কি কৰিব আৰু আমখিনি হেৰি হ'ল নহয় ভেঁকুৰি গল নহয়। তেলো দিছিলো ভিনেগাৰও দিছি দিছিলো নাই মচলাও দিছিলো কিবা - কিবি এইবোৰ পাঁচফুৰণ দিলো নাই গোটেই আম খিনি। ভেকুঁৰী গ'ল, তাৰ পিছত আকৌ যি বেয়া খিনি পেলাই দিলো পিছৰ খিনি আকৌ অলপমান কৰিছিলো সেইখিনি ভাল হৈছে বাৰু সেইখিনি বৈয়ামত ভৰাই থলো আৰু। সেইখিনি অকমান খাব পৰা হৈছে আৰু আপুনি বনাইছিলে নে এইবাৰ?
অ' আমখিনি সেই প্ৰথমে কাটি লৈ পেলাই অলপ নিমখত গোৰাই ধুব লাগে তাৰপৰা উলিয়াই এটা ৰ'দত শুকুৱালে হয়।
উ, মোৰ আকৌ হেৰি হ'ল আকৌ। এ' নিমখ লগাই শুকুৱাব ললো লৈ পেলাই মানে কি হ'ল এই বৰষুণ আহি আছিলে ডলাখন আৰু টিঙৰ ওপৰত থাকিলে থাকোতে মানে পানী পৰি গ'ল পানী পৰি পেলাই ভেঁকুৰি গ'ল নহয়। সেইখিনি পেলাই দিলো আৰু পিছৰ খিনি ভালেই হৈছে বাৰু।
বতৰটো বেয়া হৈ থাকিলে উলিয়াবই নালাগে নিমখত যদি দিছা সেয়া এনেই থৈ দিব লাগে। যেতিয়া বতৰটো ভাল হয় তেতিয়া উলিয়াব লাগে মানে।
এই গোলনেমু আচাৰ খিনি কৰিছে নি? গোলনেমু নিমখত দিলে নেকি?
গোলনেমু নিমখত দিলোঁ, গোলনেমু আকৌ নিমখত তুমি দিবলৈ হ'লে কাঁচি এখনে ওপৰটো সদায় অকনমান চুচি লব লাগে চুচি লৈ পেলাই এই, চূণ অকণমান লগাই নেমুটো মানে মোহাৰি ল'ব লাগে মোহাৰি লৈ তাৰ পৰা অকণমান ৰ'দত দি পানীটো শুকুৱাই ল'ব লাগে আৰু। ধোৱা পানীটো তাৰপা কম নিমখত দি থলে তেতিয়াই সেইটো ভাল হৈ থাকে।
সেই মই আকৌ সেই গোল নেমু আচাৰটো বনাব নাজানো মানে কি হয় মই সেইটো মানে নিমখত শুখাই থোৱাৰ পিছতো মানে নেমু খিনি কেলেই বেয়া হৈ যায় বৈয়ামুতো ধুনীয়াকে ভৰায়ে থওঁ আচলতে কি হয় আমাৰ লৰা ছোৱালী বিলাকে কি হয় চামুচ বিলাক পানীয়ে চানীয়ে ভৰাই দিয় যাম সেই পানী বিলাক গৈ পেলাই সেই নেমু বিলাক ভেঁকুৰি যায়।
উম। এই নেমু আচাৰটোত দেখোন হেৰি নিদিলেও হয় তেল নিদিয়াক তাকে মই নেমু আচাৰত অকণো তেল নিদিওঁ জলকীয়া দিওঁ নিমখ দিওঁ কল সেয়াহে, বেলেগ একো নিদিওঁ কেতিয়াবা যদি ব বতৰ - চতৰ বেয়া হয় কিবা অকনমান ডেমেজ হোৱা যেন দেখো দুটোপ মান হেৰি পেলাই এই ভিনেগাৰ দি থলেই হয়। তাকৌ অতি বেছি এ চামুচ। তেনেকৈ দিবলৈ হয় মই তেল
মানে আচলতে সেই বনোৱা খিনি খেলমি আছে। এই আমাৰ ঘৰত বিজ জলকীয়া অলপ আছে আপুনি বৰ ধুনীয়া বজ জলকীয়া চাহ বনাব পায় বুলি কোৱা শুনিছো মানে কি নেমু বিলাক বোলে এনেকে এ এ কাটি কাটি কাটি কাটি বোলে বৈআমত ঘৰা দিো এইখিনি দি দি খাবলৈ বৰ ধুনীয়া হয় সেই মানুহ বিলাকে কৈ আছে বোলে শুনে আপোনালোকৰ ঘাললে আহিছিলে হেনো কোনোবা আলহী তাৰপৰানো হৈ আপুনি তেনেকুৱা আচাৰকন দিলে খাই পেলাই বৰ ভাল পালে এতিয়া মোক শুনাই আছে শুনাই আছে ক'ব চোন খবৰটো দিব আমাৰ ঘৰত ঢেৰ বিল জলকীয়া আছে লৈ যাবচোন বনাব কেইটামান।
তুমিয়ে কৰিবা আকৌ তুমি জলকীয়াখিনি প্ৰথমে কাটি - কাটি এবাৰ ৰ'দত দিলা পেলাই নেমু অলপ কাটিলা কাটি নেমু খিনি নিমখত থৈ সি এবাৰ শুকোৱা জলকীয়াকেইটা শুকোৱা মানে জাষ্ট পানীটো অকণমান এয়া টোক খাইছে যেন। একেবাৰে পানেই সেই বস্তুটো তুমি হেৰি খিনিত ভৰাই থ'লে হৈ যাব নেমু খিনিত ভৰাই থ'লে। অকল নিমখ অকণ দি পেলাই জলকীয়া খিনি তল'তে- দিলা তাৰপা নেমু খিনি দিলা। নেমু খিনি কিন্তু পানী টাচ কৰিব নালাগিব একদম। কাটোতে নে আৰু- যিমান পাৰে গুটিটো মানে আঁতৰাব পাৰিলে ভাল হয় বেছি।
এই মই আকৌ নাজানো আক। সেই সেইখিনি মই মানে কি হ'লে আচাৰ খিনিৰ ওপৰত ইমান জ্ঞান নাই। মানে মই এনেই মই মানে ইমান খাইও ভাল নাপাওঁ।
সেইটো কথা আকৌ। উমঁ এইটোৱেই মানে হাত- টো একদম হাতটো ধুব লাগিব, হাতটোও শুকান হ'ব লাগিব, কটাৰী খনো শু- কান হ'ব লাগিব। নেমুখিনিও ধোৱা নেমুখিনি- শুকাব লাগিব, পানী তাচটো নহ'ব মানে। কোনো পধ্যয়েই পানী টাচ্ছ চুবলৈ নালাগিব।
অহ', - তাপা ৰবচোন হেৰি নহয়- এ' আপোনালোকৰ ঘৰত চুগাৰ অঁহ', এ' দাদা - চুগাৰ নে কি আপুনি আহিব চোন মানে। লতা বেল কেইটামান লৈ যাব। লতা বেল চুগাৰ কাৰণে বৰ ভাল, সেই মিক্সিত দি দিব লাগে, এতিয়া লতা বিলাক পকিছে নহয়।
অঁহ।
হৈ গৈছে, তাৰপৰা হেৰি হৈছে আকৌ লতা বেলখিনি মানে হৰি যোৱা কেৰকেটোৱাইও খাইছে। মই আকৌ কি কম আমাৰ এজোপা চুগাৰ আছে ন মই লবা বেল খিনি আনি পেলাই ওপৰৰ বাকলটো গু- চাই পেলাই মিক্সিত দি দিওঁ, তাৰপৰা দি পেলাই তাই সেই পানীখিনি আকৌ এজনক খাবলৈ দিওঁ, কিন্তু চুগাৰ কাৰণে বৰ ভাল। নিবহিচোন কেইটামান লতা বেল।
অঁহ', -অঁহ', -অঁহ', -। লতা বেল, লতা বেল। সেইটো কি ইয়েলৌ- ই ইয়েলৌ ফুটছ অঁহ।
অঁহ', - সেইটো বৰ ভাল নহয় বৰ ভাল চুগাৰ কাৰণে। লৰা-ছোৱালীয়ে খাই ভাল পাই হালধীয়া হৈ যায় নহয় কিছুমান। আকৌ ৰঙচুৱাও থাকে এই জাত দুটামান থাকে। এটা হালধি এটা ৰঙোচুৱা কিন্তু এই চুগাৰ মানুহৰ কাৰণে হাই প্ৰেছাৰ কাৰণেও ভাল।
অঁহ', - অহ', -অঁহ', -অঁহ', -। এ' আমাৰ ঘৰত কি বস্তু এটা আছে জানানে ড্ৰেগন ফ্ৰুইটছৰ- ডাল আনি ৰুইছিলে। এতিয়া কৰ'বাত- ক'ৰবাত দেখিছোঁ ড্ৰেগন ফ্ৰুইটছৰ ইমান ধুনীয়া ধুনীয়াকৈ লাগে কৰে। আমাৰ- এতিয়া ইমানেই বগাইছে, ইমানেই বগাইছে, কিন্তু নালাগে যে ড্ৰেগন ফ্ৰুইটছটো।
এই ড্ৰেগন ফ্ৰুইটছ এ' খেতি কৰা এটা নিয়ম আছে, সেইখিনি পকা খুটা এনেকে- পকা খুটাত এনেকে কৰি-কৰি তাৰ ওপৰত তাক এ' বগাব দিব লাগিব। তাৰপৰা সি পকা সূতাতে মানে তেনেকে ওলমি-ওলমি লাগে। এনেই আমাৰ এইে গছ বিলাকত যদি ড্ৰেগন দিয়া তেতিয়াহ'লে আমাৰ ঘৰত দেখিছো এজোপ আছে, কিন্তু এই লতা বগাই-বগাই গৈ'হে আছে লগা নাই। বহুত দিন হ'ল। মই আকৌ মানুহ এঘৰত থকা দি- থাল-তাল লৈ আহিছিলো, আনি পেলাই দিলোহি এতিয়া গোটেই বগাই-বগাই গৈ'হে আছে। এতিয়া লগায়ে নাই আইনা।
বজ বগাবলৈ দিব দিব নালাগিব বোলে, যিমান বগাই থাকে সিমানে নালাগিব। সি ওলমিব লাগিব ডালটো, এই বগোৱাপা।
টা কৰি দিব লাগিব।
পকা খুঁটা কৰি দিলেহে মানে সেই খুটাটোতে বেছি বগাব নাপায়, সেই খুটাটোতে মানে এ, পাত খাই পাত খাই তাটা লাগিল।
আমাৰ এতিয়া সেইবোৰ খেতি কৰিলে মানুহ নাই নাজানে। আৰু বাহিৰা মানুহ লাগিব, এতিয়া ঘৰ মানুহে নাই কোনে খেতি কৰিব
কঁঠালবোৰ এদায়
খেতি কৰিবলে, আ
কঁঠালবিলাক এদাই হ'লনে আছে?
অ' আছে আছে আছে আছে। আজি কঁঠাল আমাৰ ঘৰৰ মানুহজনে কমেও দহটামান চিঙি থৈছে, এতিয়া মই বোলো সেই মানুহখিনিক বিলাই দিব লাগিব তাৰপৰা সেইজনে আকৌ সে হাল মাৰি পেলাই কঁঠালবিলাক উ, হাল মাৰি মাৰি থৈছে, তেতিয়া বুলে সোনকালে হেনো পকে। তাৰপা আকৌ আজি এটা খাম বুলি ভাবিছিলোঁ, তাকে হেৰি নায়ে নহয় এতিয়া। চালোঁ, হাতে পিটিকি চালোঁ কেঁচা, আজি আকৌ মঙ্গলবাৰ দিনা মই নাখাওঁ। এ, সেই খাতিকে বুলো আজি কঁঠাল কে খাম, তাপা এই এটা কঁঠাল না চব কেঁচা। হাল মাৰি মাৰি থৈ দিয়া আছে, আপোনালোকে দুটামান লৈ যাবহিচোন।
এই মংগলবাৰ বুলি নোখোৱা নেকি হনুমান
অ' মই মানে এই হনুমানক আগৰপা সৰুৰ পৰা বৰ ভাল পাওঁ। একদম বেলেগ ভাল পাওঁ, হনুমান খুব বেলেগ ভাল পাওঁ, সেইতি মানে আহি পেলাই মাজতে কোৱা নাছিলো তাৰপা আকৌ এই আকৌ বোলো নহয় হনুমানকে ভাল পাওঁ, হনুমানকে বুলে আকৌ সেই ক স্মৰণ কৰোঁ, তাৰপা হেতিকে মানে মংগলবাৰ দিনটো মই নেখাওঁ, ফল মূল খাওঁ। বুটমাহ খাওঁ।
লিচাখন পঢ়া নে নপঢ়া হনুমান
অ' পঢ়ো, পঢ়ো পঢ়ো, মোৰ হনুমান চাই যে অকমান মুখস্থ আছে মই মানে হেৰি বৰ ভাল পাওঁ
অ'।
মুখস্তই কৰিছোঁ অলপ।
অ', অ'। অ' এই আমাৰ ভতিজা এজনীয়ে কয়, এটাই হনুমান চালচাখন পুৰা গাইড থাকে, তাই সেই ৰাতিপুৱা সেদিনা সোন সোনকালে উঠিলে আৰু ঘৰ দুৱাৰ সাৰিলে, কৰিলে, মুচিলে, ঘৰ দুৱাৰ চি কৰি পেলাই আ ৰি হৈ, গা ধুই, হনুমান চালচা পুৰা পঢ়ি ল'ব পানী গিলাচ লৈ। হেই হনুমান চালিচা পঢ়ি লৈ পেলাই সেই পানী গিলাচ খায়, মই দেখিছোঁ মানে, মই এইবো এই দেৱ দেৱতাৰ পূজা কৰিবই ইমানে ভাৱ ভক্তিবোৰ বকে নাই কিবা নাস্তিক টাইপৰ মই। মই নিয়ম কানুনো নাজানো, ভাৱ ভক্তিও নাজানো। কেলে নাজানো দেখোন।
বৰ ভাল পাওঁ মই মানে আগৰ কিবা সৰু কালৰ পৰা। হনুমানক পূজো মানে, ভাল পাওঁ মানে।
আও মই নাচ
কাপাপ আপোনাকৰ ফালে এইবোৰ খেতি এইবোৰ বাপ খেতিবোৰ হৈছেনে?
নাই নাই বাম খেতি একো নাই। এইবাৰ পাচলি মানে কিমান এইবাৰ পাচলি মানে কিম ইমান দাম নহয়, তুমি এতিয়া এডাঙৰ সিনা এটা কোমোৰা কিনি আনিছে পয়সতৰ টকা নে কিমান তাক
চি খাটিকে মই মন নাযায় একপ পাচলি কিনি খাবলৈ ইমান দাম, মই ঘৰতে কোমোৰা জোপা কৰিছো কৰি কোমোৰা কেইটামান লাগিছে বাৰু, কেইটামান নিবহি বাৰু। আজি দেখিছো চাৰিটামান আছে আৰু সৰু সৰু কেইটামান কৰিয়ে আছে মোৰ ত যদি নাই কেইটামান লৈ যাবহি কেইটান লৈ যাব সি এই কোমৰা আকৌ এই হাঁৰ মাংস লগত খাবলে বৰ ধুনীয়া ন বৰ ভাল
তেঁও তাকে
তাকেইেতো, হেৰি নহয় এই ৰাজ বিলাকৰ আকৌ এ এতিয়া কিবা খাবলৈ হৈছে নেকি আকৌ?
নাই হ'ব দিব লাগিব তাকে তেওঁ সময়বিলাক চাইছো কি হয়।
অঁ।
অ হ'ব বাওঁ মই এই এ বাহিৰা এজন মানুহ আছে নহয় তেখেতক খাবলৈ দিব লাগে সময়তটো হৈছে তেখেতক কৈছো এ বাৰু অথনিয়ে খাবলৈ ক'লো নাখালে এতিয়া আকৌ দেখিছো আহিছে। দিওঁগৈ হ'ব বাৰু আজিলৈ থৈছো দেই, আকৌমান কৰিবা ফোন।
অ পিছত কৰিম বা পিছত কৰিম দিয়ক আপুনি আজৰি হৈ লওক।